শুনিছা মই পথাৰত আছো তুমি কি কৰিছা ভাত চাত খালা নে নাই
খালো ভাত দিবলৈ গৈছা নে কি পথাত
ভাত দিবলৈ যোৱা নাই ৰুবলৈকে আহিছো আজি মাটি দুদৰা দিছিলে তাৰপা মা মা হত সোনকালে গুচি আহিলে সাতটা মানত তাৰ পৰা মই ভাত মানে মায়ে ভাতকেইটা বনাই আনিলে মই আঞ্জা কৰ ভাত আৰু ভাজিকন বনালো তাপা আঞ্জা ভাজি ি বনাই পথালৈ লৈ আহিছো তাৰপা এডৰা এটা হ'ল ডাঙৰ ডাঙৰ মাটিত তাৰাপা আৰু এডৰা এতিয়া ৰুবলৈ যাম মানে ম মই বোলো তোমালৈ ফোন এটা কৰোচোন
মই বোলো ঘৰতে আছা নে ক'তে আছা বোলো মোৰ ফোন এটা ক বুলিয়ে ফোন কৰিছো মই কালি সেইটো কথা কবলৈ লওঁতে এনে কাটিয়ে দিলে বোলো আজি যোৱা কথাতো
অ মই জানিছিলো বাৰু এই তাই কৈছিলে সেই দিনত আমি কথা পাতিছিলো যে
উম উম
তাপা কৈছিলে আমুকলৈ লগ ধৰিছে বুলি মই বোৰো কেলেই তাৰপা তেতিয়া কেলেতো ক মানে তাই নাজানো বুলি কৈছিলে হবলা তাপা আকৌ ক'লে বাৰু ৰাতিয়ও এবাৰ পাতিছিলো হেল্ল'
অ অ তাৰপিছতে হেই মানুহটো নাই মানুহটো নাই ফোন কৰিছো থাৰ্ড পাৰ্টি সোমালে থাৰ্ড পাৰ্টি সোমাই পেলাই অণ গণ্ডগোল কৰিলে সেইটো কাৰণে ডাইৰেক্ট অফিচলৈ যাম বুলি পাতি আছিলো
অ তাকে আমি মই ভাবিছো মানে লেবাৰক কাৰণে লেবাৰতটো আমাৰ বাবাহতৰো তেনেকুৱা কাৰ্ড আছে সেই বৃদ্ধ পেঞ্চন কাণে নহয় জানো? অ' কিন্তু হেই এই আমাৰ বাবাহঁতেতো হেবোৰলে যাবলে দৰকাই নাই, বৃদ্ধ পেঞ্চনটো অট'মেটিক হৈ যায়।
তোমালোকৰ চেভেন্টি থাউজেনটো সোমালে নাই আগতে।
মই হেটো নাজানো, জানো তেতিয়া আছেই নে নাই।
এ নহয়, অ' হেই পেঞ্চন সোমাই নহয়।
আমাৰ বাবা, আমাৰ বাবাৰ পইচা নোহোমাইটো পেঞ্চন।
কি সোমাই?
কি লেবাৰ কাৰ্ড এখনহে থাকে হ'বলা হেটোহে জানো কিন্তু
পইচা ছ, পইচা ছচা নোসোমাই নি?
উ হেবোৰ তেতিয়া ইমান গম নাপাওঁ।
এ মানে তেতিয়ালৈকে নহয় তোমাৰ হেই কাৰ্ডটো বনোৱা পা হিচাপ কৰিব, বোলে আমুক চনতহে তোমাৰ মানে পেঞ্চন পাব। হেটো অফিচত দেখাব লাগিব কে, তেতিয়ালেকে তুমি পইচা ভইয়ে থাকিব লাগিব মানে। নে অফিচত। আ মানে প্ৰত্যেক বছয়ে, প্ৰত্যেক পইচা যিমান টকা দিব লাগে মানে বিছ টকাকে হয়নে মাহেকত তেনেকে দি থাকিব লাগে মানে। তাছত লাষ্টত গৈ যেতিয়া বোলে ছিক্সটি আপ হ'ল। ছিক্সটি আপ হোৱা লগে লগে পেঞ্চনটো সোমাব। আমা যোৱা বছৰহে সোমাইছে।
কৈ থকা শুনো আও লেবাৱ অফিচলৈ যাওঁ, আমুক তামুক। মই এটো কাণে লেবাৰ কাৰ্ডখন আছে বুলি ভাবিছোঁ, বাকী যে লেবাৰক হেই পইচা হোমাই হেটো নাজানো মানে।
এ হেটো হেই শেষত আৰু মই স্কলাৰশ্বিপো পাইছ ছো নহয় মাজতে সাত হাজাৰ মান পালোঁ।
হেবোৰ নক, হেবোৰ নকলা যে আমাক।
এ তেতিয়া মানে মই কলেজলৈ নোযোৱা আগৰ বা পোৱাছিলো। তাছত কলেজলৈ যোৱা পা নাই পোৱা নহয়। পোৰোৱাই নাই মই। এইবাৰ পোৱাম নেকি যদি হেই দিয়ে।
তাপা এতিয়া ভাত খালা নাই?
খালোঁ খালোঁ।
কিহে খালা?
অ' আইজনী বাহিৰত বৰষুণ দিছে নি? বষুণ দিছে। নে ফেন চাই আহাচোন যোৱা আগফালে ওলাই।
এ বেছি বৰ, বেছি বৰষুণ দিয়া নাই এনেই টোপ, মানে পিঠাগুড়ি যে চালে।
ই নহয় মানে হেই আমাৰ কাপোবোৰ অকন অকন শুকাইছে। আজি দুই যদি নোৱাও তিদিন নহয় জানো। বেডচিটবোৰ অকণ অকণ শুকাইছে আকৌ তিতিলে আকৌ তিতিব হয়। পিঠাগুই চলালে আকৌ তিতে নহয়।
তেতিয়াই বাও হ'লেও ইমান নাই মানে, আমাৰ এফালে নাই বাও বৰষুণ।
অ'।
কিন্তু কেতিয়াবা মানে কি হয়, আমাৰ এফালে বৰষুণ দি থাকে তোমালোকৰ সিফালে বৰষুণ নিদিয়ে।
অ' মানে মই খুলি, অ' উলিয়াইছো, সোমোৱাইছো, উলিয়াইছো সোমাইছো তেনেকে কৈ আছোঁ কাপোৰগিটা। আকৌ শু কুৱা কাপো গিটা তিতিলে বেয়া লাগিব নহয়।
আও তুমি, তোমাৰ এতিয়া মিছ ক'ল যে দিছিলা, মিচ ক'ল মানে ফোন কইছিলা মই তেত এয়া ৰুই আছিলোঁ। মই ভাবিছোঁ আও মানে তুমি ফোন কইছা। এতিয়া নাই যোৱা।
তিপুৱা ক্লাছলৈও যাব নহ'লে, শুই উঠিয়ে দুখন বিচনা লেতিওৱা নহয় জানো আও। হেসোপা ধুই মেলি আজই হোৱালে দছটা বাজিল।
মাই কাপোৰ, তোমাৰ কাপোৰ চব তুমিহে ধুইছা।
উ।
মাই নিজৰ কাপোগিটা ধুব পাৰা হৈছে নাই এনে?
ভইয়ে এনেকে হেই কইৱ পাই, হাতে তলত বহি থোকোচিব নোৱাই নহয়।
ভৰিয়ে মানে ধুব পাৰে আও।
ভৰিয়ে গচকি দিব পাৰে কৰিব নোৱাৰে নহয়। মানে তললে চাপৰি আকৌ উঠা, আকৌ চাপৰি উঠা, এনেকে কৰিব নোৱাৰে
উম উম। তাপা দেউতাই, দেউতাই কি কৰিছে এতিয়া?
দেউতা শুই আছে, দেউতাৰ গাতো এইকেইদিন ভাল নহয়।
অ দেউতাক যে দেউতাক যে মেডিকেললৈ নিছিলা তুমি সিনাখনন আদৰ্শ। তাৰপা তাৰপা দেউতা একদম কমপ্লিটকে ভাল হ'ল নাই?
এ দেউতা বয়স হৈছে নহয় খাবলৈ মবলৈ মন নকৰে। সেইবোৰ বেমাৰ আকৌ। খাবলে মন নকৰে, পেট পেটটো বিষাই থাকে সেইবোৰ।
আকৌ কামো কৰে নহয় হ'বলা।
এ কাম দেই আগতে তেনেকে এতিয়া সেই কৰি কৰি অভাবাস হ'ল। দেখি থাকিলে কাম ৰখি থাকিব নোৱাৰে। তেনেকেই কাম কৰি থাক, ইমান টান, ইমান টান মানুহ মই এনেকে দেখিছো, পযা মোৰ অকন বেমাৰ হ'লে আঙুলটো কাটি লৈ শুই থাকো।
অহ তাকে। এ এনেও দে-দেউতাবোৰ এনেও দেউতাবোৰ তেনেকুৱাই আৰু।
ৰিপৰ্ট বনাবলৈ কেতিয়া আনিবা?
তাকেই ৰিপৰ্ট বনাবলৈ যাম বুলি ভাবিছো, সেইদিনাখন মোলে তাই ফোন কৰিছিল।
অহ অহ।
তাৰপা হেৰি মোৰ মানে সেইদিনা বোকাই দিয়া কথা নাছিলে বাৰু তাৰাপা আকৌ ৰাতিলে বৰষুণ জাক দি দিলে নহয়। ৰাতিলে-ৰাতিলে মানে এইকেইদিন ৰ'দত আৰু গোটেই মাটিবোৰ শুকোৱা নাই জানো! তাৰপা সেইটো কাৰণে বো-বোকাই দিয়া কথা নাছিলে, তাৰাপা ৰাতি বৰ জাক দিলে তাৰপা আকৌ বোকা ওলাই গ'ল। তাৰপা সেইদিনা আকৌ দুডৰা দি দিলে, মই আকৌ পথাৰলৈ আহিব লগা হ'ল। মোবাইলো চুইচ অফ পাতিবলৈও নাপালো।
তাইৰ ভাগো, তাইৰ ভাগো হেনো দেওবাৰ মানলৈ সেই বোকা দিব।
দেওবাৰ মান আগতে পাৰিম বাৰু, আমি হেৰি শনি হা?
আ পিছবেলা আহিলে আকৌ মই ঘৰত নাথাকো যে।
তাকে দেওবাৰৰ আগত আগবেলাই এদিন যাম আৰু, মই মইয়ে নো থাকো দেওবাৰে সেই শনিবাৰে আমি কামাখ্যালৈ যোৱা কথা আছে।
অ অ কাৰ লগত যাবা? ট্ৰেইনত নে
ট্ৰেইনতে যাম মা বা মই তাৰাপা বা লগৰ, বা লগৰজনী বা লগৰজনী ভনীয়ে।
অ অ।
সিহঁতৰ সিহঁতৰ জেঠাইকৰ ঘৰ আছে তাতে এদিন থাকিম। তাৰপা কামাখ্যা ফুৰিম আৰু কিবা কিবি ফুৰিম চাগে, জানো কেইদিন থকাটো হয়। আজিকালি বেছি দিন আজিকালি বেছি দিন থাকিব নোৱাৰো, মানে এতিয়া খেতি দিন নহয় জানো, আমাৰ ঘৰত আৰু পুৰা খেতিৰ হেৰি
সেইটোৱেইটো।
এ আমাৰ খেতি দিনত আমাৰ মানুহ কেইটাৰ বৰ বিৰাট কষ্ট হয় সেইটো মানে দেখিলে গম পাবা।
তাকেতো বুজি পাইছো, আগতে আমাও ধেৰ খেতি কৰে যে ঘৰতে একেলগে। এতিয়া বুজি পাও, এতিয়া মানে কি খেতি নাই যে।
উম অ তোমালোকৰ এতিয়া খেতিকণ কি হলা আঁধি দিছা নে কিনো?
আধি দিয়া আছে এটা মিছ মিচিঙেহে কৰা মিচিঙে একে দুদিনতে আদায় কৰি দিব
সেই কে বিঘা মান হব?
আছে বহুত আছে এতিয়া আমি মানে নিজে কোৱা হেতেন খাই বৈ বেছিও মানে আতিলেহেঁতেন
অ তোমাল তোমালোকৰ মাটিবোৰ দ মাটি নে সেই মি
দ মাটিও আছে বাম মাটিও আছে আমাৰ মানে লিগেলি ভাগ কৰা নাই যে বস্তুতটো এতিয়া খুৰাহঁতৰ লগত তইহঁ বাম ক কি ক কৰিবি আম বাম কণ কৰিম এনেকে কৈ থোৱাহে আছে মানে লিগেলি কৰিলে কোনটো কা ভাগত পৰে নাজানো
তোমালোকে এতিয়া দ কণ পাইছা নে বাম কণ পাইছা?
ক দ মাটিত খেতি কৰিব?
দ মাটিত যে কিমান ধান হয় সেইটো জানা নাই আকৌ?
জানো শালি ধান কিমান ধুনীয়া হয়
তুমি বাম মাটি লাগিলে দুবিঘা অ দুবিঘা নহয় তুমি বাম মাটি পাঁচ বিঘা কৰা দ ম মাতি তুমি দুবিঘা কৰা সেইটোয়ে তোমাৰ যথেষ্ট
সেইটোয়েইটো এই উপায়টো নাই মানে তেতিয়াই ভাব কৰিলে তেতিয়া মায়ে অকলে কৰিব নোৱাৰে তাৰ পিছত ই আকৌ এ ঢেৰ কিবা কিবি এতিয়া লিগেলি কৰিলে কি হয় নাজানো
আমাৰ নিজৰ মাটি চাৰি বিঘা দেই তাৰপা আমাৰ আজি তিনিবছৰমানৰ আগত আধা বিঘানে কিমান কিনি ল'লে। চাৰে চাৰি বিঘা হ'ল। তাৰপৰা আকৌ ককা ভাগৰ মাটি এডৰা পালে। তাৰপৰা আকৌ আমাৰ বন্ধুকী লোৱা দুবিঘা বন্ধুকী এইবছৰহে লৈছে বাৰু। তাৰপৰা আকৌ আধি আধি চাৰি বিঘা নেকি ভাবা কিমান মাটি।
অ সেইবোৰ বে চব দয়ে নে?
এই নহয় আমাৰ মাটিিকাল গোটেই বাম মাটিৰ কাৰণে আমাৰ বন্ধক ল'ব লগীয়া হয় আকৌ। এইবাৰ যোনকণ মাটি বন্ধক লৈছে। দুবিঘা লৈছে।
অ।
কি ধুনীয়া মাটি আমি এতিয়া সেই কেইডৰাকে ৰুই আছো। এডৰা এটা ৰুলো বাৰু আৰু এতিয়া এডৰা আছে।
এ মই মানে সেইবোৰ বুজি নাপাওঁ গম পাইছা। মানে মাটিটো হ'লেও মানে কোনটো ভাল কোনটো বেয়া।
এই সেইটো মানে দ মাটিটোৱে ভাল আৰু আমাৰ গোটেইকাল বাম মাটিত। বাম মাটিতটো খেতি বাতি নহয় আমি ইমান কষ্ট গোটেই বাম মাটিবোৰ ৰো, পানী চানি নাথাকে। খুকানে, খুকনে ৰোঁ, তাৰ পৰা এইপিনে নৰই মানে ভাল নহয় সেইবোৰ মাটিত, সেইটো কাৰণে আমাৰ বন্ধক লৈ লয় প্ৰতিবাৰে।
অ আমাৰ হেৰি বেয়া নহয়। বাৰ দেই মাটি মানে ধান কিন্তু দ মাটিত ভাল হয় আৰু এতিয়া কি কৰিবা মোকহে কৰি থোৱা হ'ল যে তই দক
এই তেনেকে সেইটো তোমালোকে মানিছ মানে এতিয়া মানিছা মানে কি কৰিবানো তোমালোকেতো কৰিব নোৱাৰা হয় নাই।
অ, সেইটোৱেইটো মানে আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰিবলৈ এতিয়া নাই আৰু মানে খেতি বা খাম বুলি। এনে আৰু মানে বছৰতো তহতি খাব পাৰিবিনে আৰু চাউল কেইটা সেয়াহে।
মানে তোমালোকে খাই থাকিবলৈ হয় আৰু।
অ খাই থাকিবলে সনেকে বিক্ৰীবলে বা হেৰি কৰিবলৈ তাৰ ইনকাম কৰিম বুলি নহয় মানে।
উম, উম।
ত ভাত কিহে বনালা? মা, মা শুই আছে, দেউতাও শুই আছিলে, দেতা এতিয়া উঠি আহিছে।
ভাত মই দালি বনালো, মায়ে ভাতকেইটা বনাই থৈ আহিছিলে।
অ'।
মই দালি বনালো, তাৰপা ভাত কেৰেলা আলু ভাজিলো, তাৰ পৰা আচাৰ চাচাৰ সেয়াই কি কিন্তু পথাৰত ভাতকেইটা খাই ইমান ভাল লাগিছে, সেইকেইটা ভাতকে যে মই ঘৰত খালোহেতেন নহয় মই নোৱাৰিলো হেতে খাব।
আৰু নহয় পথাৰত বাৰু খাই এনেওঁ ভাল লাগে পথাৰত নিমখে দিলেও খাব পাৰি।
সঁচাকে নিমখে হলেওঁ খাব পাৰি।
মই সেই মাহঁতৰ মুখত শুনো নহয়, পথাৰত সুদা নিমখে দিলেও খাব পাৰি।
তুমি পথাৰত খাই পোৱা নাই নেকি আজিলৈকে?
মানে কষ্ট নকৰিলে সেইটো খাইও একো সোৱাদ নালাগে নহয়, কষ্ট কৰি দি এ হেৰি দিনত খাই পাইছো, মানে ধান
ধান, ধান কটাৰ দিনত, আগতে এনে মাছ যে ভাল হৈ আছিলা, যেতিয়া ৰুবলৈ তাবলৈ যায় নে।
মা যায়। মই নাযাওঁ, মই নাযাওঁ মানে তেতিয়া ভাইটি সৰু হৈ আছিলে যে, তেতিয়া খেতি বোৰ একেলগে কৰে নহয়। তেতিয়া খুৰী হঁতেও পথাৰলৈ যাব পাৰে, পেহী দুজনীও যাব পাৰে যে। এতিয়া আমাৰ ল'ৰা ছোৱালী কেইটাক যাব নিদিয়ে। দিয়ে পেহীহঁতি, খুৰীহঁতি কয় আমি সেই তেনেকে নিশিকি, নিশিকি, নিশিকি
অ' আমি, মইবা আজিলৈকে ধান একগোছাও কাটি পোৱা নাই কিন্তু মানে খ এনেকে মাটি ৰুৱা দিনত বহুত মানে ৰুৱাও প্ৰথমৰ পৰা লাষ্টলৈকে। তাৰপা ধানহে কাটি পোৱা নাই। ধানটো মা, ধানটো বাবাই পাতি অ' বাবাই কাটে সেইটো কাৰণে ইমানখিনি নহয় কিন্তু বাবাই আকৌ ৰুবলৈ টাইম নাপায় যে।
হেই নহয় উম বায়ে ৰুবলৈ যাবলৈতো আহিব নহয়েই।
প্ৰাই দেখোন তাত থকা ধৰ পাঁচ বছৰ মান হ'ল বায় পাঁচ বছৰ মান খেতিৰ লগত কোনো কানেকচনে নাই। আমাৰ এ মই পুতুৱে পুৰা লাগো আৰু যেনিবা।
অ' পুতও লাগিব পাৰে।
পুটোৰ কথা সিদিনাখন প্ৰাৰ্থনাক সিদিনাখন তাইক কৈছো।
অ'।
এদৰা মাটি ৰুই আজ
অ' ই ইমান পোৱালিটোৱে মাতি ৰুব পাৰে নে?
অ' ম মোৰ ঘৰত ম মোৰ ঘ কঠা নথকা হেতেন তোমাৰ লগৰ তালৈ গলোৱেহেঁতেন পাই।
সঁচাকে ৰুবলৈ শিকি যাব পাৰিলাহেঁতে।
তাকে মোৰ আকৌ নি নিজৱে যি
এ এতিয়া তুমি আহিব নোৱাৰা।